হেল্ল'। এ ভাল, ভাল তোৰ ক'।
ভাল আৰু এই বতৰটোৰ কাৰণেহে অকণমান গা চাবোৰ বেয়া হৈ আছে, বাকী ঠিকে আছোঁ।
উম, আপ আমাৰ এইফালেওটো বতৰ মানে মাজে মাজে বৰষুণ দিছে মই এতিয়া ওলাই আহিছিলোঁ এফালে তাৰপৰা গোটেই বৰষুণত তি তিলো আকৌ মাজে মাজে গৰম দিয় এতিয়াটো বৰষুণ দিছে যদিও গৰমটো কমা নাই দেখিছ নাই।
তাকেটো আমাৰ আকৌ কি ৰাতিপুৱা সময়কণটো ধৰাষাৰ আজি বৰষুণ দি দিলে, ছটা মানৰ পৰা আঠটামান বজালৈকে খুব বৰষুণ তাৰপিছত তোৰ আকৌ এতিয়া অলপ ৰ'দটো ৰিঙি আছে, খালী কিন্তু ডাৱৰখিনি যেনেকেহে আহিছে ৰূপ ধৰি আকৌ এবলাক দিব বৰষুণ মই কাপোৰ কানি সোমাওগৈহে বাৰু।
আমাৰ ফালে একে তোৰ মানে বৰষুণ যেতিয়া আহিব নহয়। বতৰৰ ক'লা মূলা কৰি পেলাই আহিব তাৰপিছত বৰষুণ একদম তীব্ৰ গতিত বৰষুণ ঢালিব আৰু বৰষুণটো বৰষুণে লগতেটো বতাহো হৈছে নহয় আমাৰ ফালে গম পা নাই তো কিছুমান মানুহৰ যিবোৰ ধৰ দুৰ্বল গছ আছে, গোটেই গছ বোৰ হাৱলি থকা গছবোৰ ভাগি পৰিছে তাৰ পাছত আকৌ তোৰ ইমান বিজুলী, ঢেৰেকনি মানে নহয় তই মুকলি পথাৰতো থাকিবলৈ ভয় লাগে আকৌ নিজে বাইক লৈ পেলাই ক'বলৈ ওলাই যাবলৈ ভয় লাগে। আমাৰ সিদিনাখন আমাৰ ওচৰতে একেটা অঞ্চলতে মানে সেই এইটো গৰুও মৰিলে মানে চৰক পৰি পেলাই।
অ', তহঁতৰ গৰুহে আমাৰটো কালি নে পৰহি, পৰহি দিনাখনটো মানুহ এঘৰ মানে চো চোতালতে বিদ্যুৎ পৰিলে তাৰপিছতে তোমাৰ পৰা পিছত চোতালখন খান্দি পেলালে। তাৰ কাষৰ, কাষতে যোনখন ৱাল আছিলে, ঘৰৰ ৱাল। ৱালখন একদম দুফাল বোলে আধাতে।
অ', মানে সেই ইয়াতে এইটো কি বুলি কয় চোতালৰ চাগে মাজতে পৰিলে নহয়, নহয়।
চোতালৰ মাজতে পৰিলে ৱালখনতো লাগিলে নেকি এই বোলে গোটেই ঘৰৰ কাৰেণ্টৰ বৰ্ড এখনো নাই বোলে তো চোৰে খুলি লোৱা নিচিনাকে নাইকিয়া হৈ থাকে বোলে। কি যায় মানে।
অ মানে ফুটি পেলাই গোটেই জ্বলি গলি আজৰি হৈ যায় ন।
অ একে চাতে আজৰি হৈ যায় সৰু ল'ৰা ছোৱালী সৰু ছোৱালীজনী আছিলে বোলে। তাই তোৰ জ্বৰ উঠি গ'লগৈ বোলে ভয়তে মানে তাই দেখিলে মানে তাই সেইটো ৰুমতে আছিলে।
অ ৰ টো এতিয়া কিমান এটা। ভয়ানক হেৰি হয় আৰু কিমান ডাঙৰ শব্দও কৰে ন মানুহৰ এতিয়া গছৰ দা। আমাৰ ওচৰৰ আমাৰতো পিছফালৰ মানুহে ঘৰত কি হৈছিলেটো হেহঁতৰ ডাঙৰ। এই আম গছ এজোপা আছিলে। আম গছজোপাৰ ওপৰত মানে বহুত ওখোৱা আছিলে ন তাৰপিছত এই বিজুলী ধেৰেকণি ৰাতি পৰিছে। ইমানে জত। প পৰিছে মানে গোটেই চুবুৰিতো মানুহ মানে উঠি আহিছো উঠি আহিলাই চাইছো গোটেই গছ। ফালি পেলাই মানে তুৰ। এনেকুৱা হ'ল যে দুফাল কৰি পেলাই দুফালে প্ৰয়োজন নমে চিতা চিট দি পেলাই।
অ অ মানে ত গ্ৰেনেড ফুটাৰ নিচিনা অৱস্থা হৈ যায়।
অ একদম বম ফুট নিচিনা একদম গছ। জোপাৰ ভিতৰত যেনিবা কোনোবাই বোম দিলে যেনেকে ফুটে।
অঁ।
তেনেকে ফুটি গৈছে।
জুলিৰ যোনটো শক্তিটো মানে বহুত বেছি তোৰ মানে এটা সমীক্ষাত। কোৱা গৈছে মানে যদিহে এই সংস্কৃতিটো যদি ধৰি ৰাখিব পাৰিলেহেঁতেন।
অ।
এবাৰ তোৰ মানে মাটিত বিজুলী পাওঁতে যিমানটো বিদ্যুৎ উৎপন্ন হয় সেই বিদ্যুতে। টোৰ গোটেই পৃথিৱীত যিমান। বৈদ্যুতিক যন্ত্ৰ পাতি আছে চব চলায়ও মানে শেষ নহব ভাব। গোটেই পৃথিৱীত যিমান যন্ত্ৰ পাতি আছে চব চলায়ো সেই বিদ্যুতটো শেষ নহব মানে। কিন্তু কি এই বি। এই বিজুলী ঢেৰেকণিৰ যোনটো বিদ্যুতটো ধৰি ৰাখিব নোৱাৰে যে।
তাকে তাকে এনেই তই কি ভাব যে আগলে এনেকুৱা কিবা টেকনলজি ওলাব কে নি বাৰু যে। যিটো আমাৰ প্ৰকৃতিৰ পৰা যে আমি বিদ্যুত শক্তি পাওঁ সেই বিদ্যুত শক্তিটোতো ধৰি ৰাখি পেলাই আমি। পুনৰ মানুহে বিভিন্ন কামত ব্যৱহাৰ কৰিব পৰাকে।
ওলাব ওলাব কেলৈ নোলাব এতিয়াও বৰ্তমান বিজ্ঞান প্ৰযুক্তিবিদ্যা ইমান আগবাঢ়ি গৈছে। টো নিশ্চয় তেনেকুৱা এটা। প্ৰক্ৰিয়াও উলিয়াবগৈ কিবা এটাতো প্ৰচেষ্টা চলিয়ে আছে এতিয়াও সেইবোৰ সেইবোৰৰ বিষয়ে।
হয় দেই এতিয়া শ শূন্যত মানুহেতো এতিয়া ধুনীয়াকে উৰি থাকিব পাৰিছে গ। তিকে এনেকুৱা এটা মানে আমাৰ প্ৰাকৃতিক হেৰিয়াৰ মানে কি বুলি কয়। বৈজ্ঞানিক প্ৰযুক্তিবিদ্যাৰ যুগত এইটো এটা সম্ভৱ হ'বগে যে বিজুলী। ঢেৰেকণী যত পৰে সেই জেগাটোৰ পৰা মানে কিবা। আমি বৈদ্যুতিক এটা শক্তি মানে আহৰণ কৰিব পাৰো তেনেকুৱা কিবা ব্যৱ। তা উলাব বুলি ভাবো আৰু ন।
ওলাব ওলাব আৰু মানে কি যে যিহেতু বিজুলীত মানে এটা। ঋণাত্মক আধান থাকে ন আৰুতো আমাৰ পৃথিৱীত। যতে ধনাত্মক সাধান বেছি পৰিমাণে সেই সময়ত উৎপন্ন হৈ যায় তাতে মানে বিদ্যুৎটো পৰি যায়। গতিকেতটো বিজুলীক কন্ট্ৰল কৰি টানি অনাত। টো ইমান ডাঙৰ কথা নহয় কিন্তু সেইটোক মানে। সংৰক্ষণ কৰি ৰখাটোহে ডাঙৰ কথা সেই বিদ্যুৎটো সংৰক্ষণহে কৰিব পৰা নাই। এতিয়া ওখ ওখ টাৱাৰ বোৰত বিজুলী স সঘনে পৰি থাকে কাৰণটো সেইটো তাত মানে তোৰ এটা ধনাত্মক আধান তৈয়াৰ হৈ থাকে যে প্ৰতি সময়তে
তাকে হয় এই কথাটো মানে কি হয় তোৰ এতিয়া বৰ্তমানে এনেকুৱা হৈছে যে প্ৰকৃতি ধৰ যিকোনো জেগাতে বিজুলীতো যে পৰে সেইটো মানে আমি মানুহে যদি ইচ্ছা কৰি পেলাই যদি কোনো এটা নিৰ্দিষ্ট এখন ডাঙৰ ধৰ এতিয়া ফিল্ড বহুত ডাঙৰ পথাৰত যদি আমি তেনেকুৱা কিছুমান ধৰাত ধনাত্মক আধানযুক্ত আৰু বস্তু যদি তৈয়াৰ কৰো তাতেটো নিশ্চয় এনও বিজুলী পৰিবই। মাত্ৰ এতিয়া আমাৰ অভাৱ হৈ আছে যে সেই বিজুলী যেতিয়া পৰিব বিজুলী পঢ়াৰ পিছত মানে আমি ক'ত সংৰক্ষণ কৰিম বা কেনেকে বস্তু আমি সংৰক্ষণ কৰিম?
অ', অ', সেইটোয়ে সেইটোৱে মানে কি এতিয়া এইটো বহুত এটা সাংঘাতিক মানে ভয়ানক বস্তু ন' তই লাগিলে সংৰক্ষণ ক্ষণ কৰিবলৈ ধৰি ল' বনাইছেও তাততো বিজুলীটো পৰি যোৱাৰ লগে লগে সেইটো ধ্বংস হৈ যাবও পৰে। ধ্বংস আৰুতো ক্ষতিসাধন হৈ যাব ন' বিস্তৰ যেতিয়াতো এটা এটা ডাঙৰকে ব্ৰাষ্ট হ'ব চাৰিওফালে ধ্বংস হৈ যাব নহয় একো অঞ্চলে বাকী নাথাকিব এইটোতো পাৰমাণৱিক বোমা নিচিনাই হৈ যাব ন'?
হয় একদম সঁচা কথা এইটোয়ে মানে টু এতিয়া আমি যেতিয়া সেই বস্তুটো আৰম্ভ আৰম্ভ কৰিম বা যেতিয়া আমি এইটো পৰিকল্পনাটো কৰিম তাকে তাত মানে আমি সূক্ষ্ম সূক্ষ্ম এটা সমস্যা আমি চিনাক্ত কৰিব পেলাই গোটেইখিনি বস্তু মানে আমি ভালদৰে কাম খিনি কৰি ল'ব লাগিব তেতিয়াহে মানে আমি সেইটো আৰু ইমানে যদিহে আমি এই বস্তুটো সফল যদি কেনেবাকে হৈ তেতিয়া কিন্তু পৃথিৱীৰ বাবে বহুত ডাঙৰ এটা বৰদান হ'ব কাৰণ এতিয়া ছা বৰ্তমানৰ বিদুৎ উৎপাদনৰ কাৰণে এতিয়া যিবোৰ সৰু শক্তি ব্যৱহাৰ কৰা হৈছে সৰু শক্তি ব্যৱহাৰ নামত বহুত মানুহৰ লক্ষাধিক টকা খৰচ কৰি থকা হৈছে হাজাৰ কোটি টকা আমি আঁচনিৰ নামত খৰচ কৰি থকা হৈছে আকৌ নদী বান্ধসমূহ কৈ পেলাই এতিয়া নদী বান্ধে কিমান মানুহক অপকাৰ কৰি আছে এতিয়া বাৰিষা কালত নদী বানসমূহত যেতিয়া বেছিকে পইচা হ'ব হ'ব ন' মানে যেতিয়া পানীটো উপচি পৰিব তেতিয়া সেই পানীটোৱে মানে তেতিয়া এৰি দিয়া হয় গোটেই তাৰ তলৰ অঞ্চলসমূহ গোটেই বুঢ়াই পেলাই ন'
অ', এতিয়া এই বৰ্তমান সময়ত চলিয়ে আছে দেখোন অৰুণাচলততো নেপকৈ পানী এৰিছে। আমাৰ অসমতে ইয়াৰ কিমান বিস্তৰ ক্ষতিসাধন হৈছে অৰুণাচলটোতো ডুবিয়েই গৈছে। ইমান অৰুণাচল হেন যেন ইমান পাহাৰীয়া ওখ জেগাই যেতিয়া ডুবি গৈছে আমাৰ অসমৰ কি অৱ হ'ব ভাবচোন বাৰুকে এতিয়া তাত তোৰ দুটা ডেম খোল খাইছে বুলিহে শুনিবলৈ পাইছো বাৰু নিউজত দুটা ডেমতে এয়া অৱ কেনেবাকে গোটেইকেইটা ডেম যদি খুলিবলৈ হয় মানে তোৰ আমি আমি পানীত ডুব খাই গুচি যাম আমি পানীত ডুবি যাম আৰু।
একদম সছাঁ কথা কাৰণ অৰুণাচল হেন জেগা ইমান ওখ ওখ জেগাত যদিহে সেই পানী মই এতিয়া নিউজত দেখিবলৈ পাইছোঁ তাৰ মানে প্ৰভাৱ মইতো কথাটো কৈছোঁ প্ৰভাৱ আমাৰ গাঁও মুখতো ন পোৱা নহয় এতিয়া তাত মানে দেখিছোঁ নিউজত বানপানীয়ে গোটেইটোৰ ঘৰ খেতি পথাৰ এইবোৰ বিস্তৰৰ খ্যতিসাধন কৰিছে এতিয়া আমাৰ ওচৰত যিখন নৈ আহে আমাৰ তইতো দেখিছ ন পাহাৰ ফালেদি আমাৰ এখন নৈ বাহী নৈ মানে বৈ আহে
দেখিছোঁ দেখিছোঁ।
কি হৈছে সেই নৈখনত মানে ত' গোটেই আমি এতিয়া দেখিছো মানুহৰ ঘৰৰ বিভিন্ন সামগ্ৰী বটল হওক আকৌ খৰাহি, পাচি এনেকুৱা কিছুমান সৰু সৰু বস্তু মানে ভাগি ছিগি পেলাই আহিছে সিদিনাখন আমাৰ মোৰ মানে দাদা এজনে কৈছে সেই যে মৰা ছাগলী এজনী মানে সেই তাত উঠি আহিছে গতিকে আমি সেইটোপা দেখিব পাইছো যে ওপৰৰ যিবোৰ অঞ্চল আছে বা অৰুণাচলৰ যিবোৰ অঞ্চল আছে নৈ কাষৰীয়া অঞ্চলসমূহৰ মানে বিস্তৰ বানৰ ক্ষতিসাধন হৈছে আৰু সেই বানৰ পৰিপ্ৰেক্ষিততে মানে বিভিন্ন বস্তুবোৰ মানে ভাঙি চিঙি পেলাই আমাৰ এতিয়া সেই ভৈয়ামলে মানে নমাই লৈ আহিছে।
অ সেইটোয়ে সেইটোয়ে এতিয়া আমাৰ আমাৰ ব্ৰহ্মপুত্ৰখনেই তোৰ এতিয়া অৰুণাচলৰপাহে আহিছে অৰুণাচল হৈ তাত তোৰ এতিয়া তাত কিমান ডাঙৰ ডাঙৰ গছ দেখিছনে গছ গুচি আহে গোটেই যাৰ ভেটি চেটি ভাঙি আহে মানে তোৰ বিস্তৰে ক্ষতিসাধন কৰে ন আৰু এটা বান পানীতো এনেকুৱা এটা সমস্যা যাক তোৰ নিয়ন্ত্ৰলে আনিব নোৱাৰে ত' চৰকাৰেনো কিমান খিনি কৰিব ন আৰু অৰুণাচল চৰকাৰৰ ওপৰতটো আমাৰ অসম চৰকাৰে একো পদক্ষেপো ল'ব নোৱাৰে গতিকে তাত খুলি দিছে। কিন্তু ক্ষতিটো হ'ব আমাৰ তাতে আকৌ তোৰ অৰুণাচলতকে আমাৰ অসমখন হ'ল চাপ -পৰ জেগাত সম তাৰ আকৌ সমতল আমাৰ অসমত মানে অৰুণাচলৰ তুলনাত পাহাৰ পৰ্বত অতি কম ন অসমত ইমান নাই।
হয় হয় গোটেই পাহাৰীয়া অঞ্চল কিন্তু, হয়।
হয় দেই বৰ্তমান মানে
বৰষুণ যিটো আইতিয়া চাবিচোন দেই গোটেই মানুহৰ বিভিন্ন কাৰকৰ ওপৰত ভিত্তি কৰিতো বৰ্তমানৰ সেই পৰিৱেশ -টো পৰিৱৰ্তন হৈ আছে। আগতে চাবি আগতে যেতিয়া খেতিৰ সময়ত বৰষুণ আহে কিন্তু ইমান আজিৰ দৰে ইমান ভয়াৱহ ভাৱে বৰষুণ -ষোণ অহা নাই কিন্তু এতিয়া বৰষুণ দিছে কিন্তু বৰষুণৰ লগতে গৰমটো কমা নাই। গতিকে চা আমাৰ জলবায়ুতো কেনেধৰণৰ এটা বৃহৎ পৰিৱৰ্তন সৃষ্টি হৈছে জলবায়ুত মানে
হয় হয় আমি এতিয়া ইমান। আমি এতিয়া ইমান দুূৰ্ভোগ ভুগি আছো আৰু দহ বছৰৰ পাছত যেতিয়া আমাৰ পিছৰ প্ৰজন্মই এইখিনি ভুগিবলৈ পাব এইবোৰ শহিব নোৱাৰিব মানে তেওঁলোকে লগতে তোমাৰ এতিয়া বৰ্তমান বয়োজ্যেষ্ঠ মানুহ কেইজনমান দেখিছা মানে বয়োজ্যেষ্ঠ কিছূমান মানুহখিনি দেখিছা নাই কিমান কষ্টত ভুগিবলগীয়া হৈছে প্ৰতিখন গাঁৱতে দুই এজনকে ব্যক্তি মানে মৃত্যুমুখত পৰিছে এই গৰমৰ কাৰণে অইনটো নহয়। আকৌ তোমাৰ বে বেমাৰ আজাৰ স বেমাৰ আজাৰ বাঢ়িছে দেখিছা নাই মানুহবোৰৰ
হয় হয়। এতিয়া আমি বৰ্তমান আমি এতিয়া যিটো প্ৰজন্মই বসবাস কৰি আছো পৃথিৱীখনত আমি এই মানুহখিনিয়ে এইটোহে ভাবি আছো যে কেৱল এইটো আমি উপভোগ কৰিব লাগে। প্ৰকৃতিক বস্তুখিনি আমিয়ে উপভোগ কৰিব লাগে কেৱল আমিয়ে খাব লাগে কিন্তু এনে নহয় কথাটো আচলতে আমি বৰ্তমানৰ প্ৰকৃতিক সম্পদসমূহ ব্যৱহাৰ কৰি কেনেদৰে আমি পাছৰ প্ৰজন্মলৈ বৰ্তাই ৰাখিব পাৰো বহনক্ষম উন্নয়নৰ কথা আমি চিন্তা কৰিব লাগে হয় নে বাৰু?
হয় হয় সেইটো কেলে নহয় আকৌ এতিয়া তোমাৰ চকাৰেও এইখিনিৰ ওপৰত যথেষ্টখিনি গুৰুত্ব আৰু কৰিৈছে বাৰু বহন খম উন্নয়নৰ কাৰণে ঠায়ে ঠায়ে তোমাৰ সজাগতা সভা পাতিছে। এই কেইদিনমানৰ আগত আমাৰ এই চাৰিআলিতে পাতি গৈছে মানে।
হয়
পোনা এ বহুত বৃহৎ কে এখন মিটিং পাতিছে আপোনা। মুখ্যমন্ত্ৰী মহোদয়ে মানে আগভাগ লৈছে আৰু তেখেত অহা নাই কিন্তু তে। খেতে অনলাইন যোগে এনেকে ডিজিটেল প্লেটফৰ্মতে ভাষণ প্ৰদান কৰিছে। আমিবোৰ গৈছিলো। আকৌ তোমাৰ গছ পুলি দিছে তাত মানে ৰোপন কৰিব কাৰণে চবকে এটা এটা গছ পুলি ও। পঢ়াৰ হিচাপে দিছে আও। এতিয়া এতিয়া এই গোট এতিয়া গোটৰ মিটিঙৰ যে মানুহবোৰক যে গছপুলি ৰোৱা। ব্যায়াম কৰা এইবোৰ যে।
উম।
অঁ এইবোৰৰ ওপৰতো সেই তি। এতিয়া বসন ক উন্নয়নৰ কাৰণে ইমান খিনি গুৰুত্ব প্ৰদান কৰিছে বৰ্তমান মানুহৰ। শাৰীৰিক স্বাস্থ্যটো যেনেকে দুৰ্বল হৈ আহিছে ব্যায়াম কৰাটো অতি। প্ৰয়োজন হৈছে লগতে আকৌ প্ৰাকৃতিক ভাৰসাম্যৰ কাৰণে গছ গছনি ৰোপন কৰাটো। প্ৰয়োজন হৈছে।
হ হয়।
চৰকাৰে এতিয়া যিমানটো পাৰিছে সিমানতটো কৰিছে আৰু বাকী এতিয়া মানুহখিনি সজাগ হোৱাটোৱে আচল কথা।
একদম হয় এতিয়া চাবি দেই। বৰ্তমান আমাৰ এট এতে যিটো কথা কৈছিলি যে অৰুণাচলৰ বিভিন্ন ধৰণৰ। জাৰ পৰা মানে পানীখিনি বাগৰি আহিছে। এইটো উম তাৰ উম আচল কাৰণতটো হৈছে গছ গছনি নোহোৱা এতিয়া পাহাৰীয়া অৰুণাচলৰ জেগাত। আমি বাহিৰৰ পৰা আঁতৰ পৰা দেখিবলৈ এনেকুৱা লাগে যে গছ গছনিয় ভৰি আছে কিন্তু যেতিয়া তো ওচ। তেৰলৈ সোমাই যাবি তাত দেখিবি গছ। এজেগাত এজোপাই এজোপাই এজেগাত এজোপাই মানে একদম সেৰেঙা অৱস্থা। এতিয়া গছ গছনিবোৰ যিহেতু মানুহবলাকে। কাটি দিছে সেই গছ গছনিিৰ শিপাবোৰেহে ধৰ মাটিখিনি কঠিনকে টানকে ধৰি ৰাখে। যেতিয়া নৈ কাষৰীয়া অঞ্চলৰ কাষৰ যেতিয়া পাৰৰ যেতিয়া গছবোৰ আমি কাটি পেলাওঁ সেই গছবোৰ কাটি পেলোৱা। ফলতেই মানে কি হৈছে। সেই আহ মানে শিপাবোৰে ধৰি ৰখা ক্ষমতা নাইকিয়া হৈ গৈছে আৰু খহনীয় সৃষ্টি হৈছে। খহনীয়াৰ সৃষ্টি হোৱাৰ লগে লগে পানীতটো মানে যেনি তেনি এতিয়া দুৰ্বল। যি এ, ঠাই আছে সেইফালে পানীতো বাগৰি বাগৰি গুচি গৈছে আৰু বাগৰি যোৱাৰ লগে লগে। তাৰ কাষত থকা খেতি পথাৰেই হওক বা মানুহৰ ঘৰ বা। কস্থানে হওক গোটেইখিনি ভাঙি চিঙি মানে শেষ কৰি দিছে।
হয়, হয় এতিয়া দেখিছা নাই তুমি। এই মা-মাজুলীখন এতিয়া উন্নত হৈছে। কিন্তু এটা গৰা সইনা পা মাজুলীখনক বচাব পৰা নাই নহয় কোনো পদ্ধতিয়ে। যিমানে যিমানে চৰকাৰে পদক্ষেপ গ্ৰহণ নকৰিলেও যিমানে সু ব্যৱস্থা তাত মানে লাগু নকৰিলেও। বানপানী মানে আৰু এই ব্ৰহ্মপুত্ৰৰ পানীখিনি ৰখাব নোৱাৰে কেতিয়াও খহনীয় পৰা কাৰণ। ইয়াৰ মূল কাৰণতো হৈছে তোমাৰ গছ গছনি নাই মাজুলীখনৰ এতিয়া। গছ গছনি আছে কিন্তু বৃহৎ গছ আগৰ সংস্যাত আগৰ তুলনাত বহুত খিনি কমি গৈছে ন'।
সেয়োদে এতিয়া আমি আজিকালি চাবি মানুহ বিলাকে আমাৰ প্ৰয়োজনৰ বিভিন্ন প্ৰয়োজন সাপেক্ষে আমি গছ গছনিবোৰ কেৱল কাট। তিহে আছো কিন্তু আমি এতিয়া এজোপা গছ কটা মানে দচটা পুলি গছ ৰুব লাগে কিন্তু আজিলৈকে আমি তেনেকোৱা ধৰণৰ কথা কেৱল কিতাপে পত্ৰই বা ভাষণতে আমি কৈ আছো আজিলৈকে কোনো কোনোৱে তেনেকোৱা পদক্ষেপ হাতত লোৱা নাই। সেই হেতুকে মানে আমাৰ গোটেই পৰিৱেশ আৰু